চাউণ্ডটো কমাই দি, হেল্ল'। হেল্ল', অ', শুনিছো
অ', শুনিছোঁ।
অ', মইও শুনিছো দিয়ক।
খাই বৈ উঠিলা?
উম, ভাত পানী খালো। ইহঁতে নাখ
অ'।
এ, দেহাই মই দুয়োটাহে খালো।
কিয়?
এ মামাহতৰ ঘৰলে গৈছো মানে। আইতা জনী, এ, দেউতা ধুকাওঁতে মানে আমাৰ তালে আহিছিল তেতিয়া নাই তাত নাখালো, এ, হেৰি কেচুৱাতে দেখা যে। এই, মাহীহঁতক মানে কৈ পঠিয়াই যে, ল'ৰাটো কিমান ডাঙৰ হৈছ যে চাও, আনিব দেচোন, আনিব দেচোন, মোৰ খুব ল'ব মন গৈছে, চাব মন গৈছে, তেনেকে। তাকেহে তালৈ যাওঁতে, এ, পুৰি চব্জি খাই ভাল পাই যে আইতাই। তাকে হে মাংস অকণ আনিব দিলো, মাং সকন বনাই পুৰি বনাই, পেলাই লৈ গ'লো কাৰণ ইয়াতো অলপ খালো যে তাত হে নাখালো এ, গাখীৰে বিস্কুটে খালো। আকৌ মামীয়ে মানে দৈ গাখীৰ দি পঠিয়ালে, এই চিৰা তিৰা আনি এনেকে খালে। যে, ময়ো খালো, সেয়াই খালে, আকৌ ভাত কেইটামান খাৱে নহয়। ভাতৰ ভটুৱা জানেই হয়, ভাতকেইটা ভাতকেইটা নহলে চব কথাই মিছা। এ চিৰা খালোয়ে, খাই মেলি আকৌ মই বোলো এই কেইটা মান খাও এ নহলে আকৌ গেছ উঠিব আকৌ পাই, বুলি, আকৌ দেহাই মই খালো। ইহঁতে কোন দেউতাই ও নাখালে মাই ও নাখালে ইও নাখালে।
অ'
আৰু বহু দিন খোৱাও নাই দৈ গাখীৰ যে সেই দি পঠালে এই গৰমত বোলো খাওঁ এ আৰু
দিয়া ভালে হৈছে হেৰি কি কয় বোলে নাই এই বনাই কৰি থৈছোহে
কি ৰান্ধিলে
বাপ পোৰহিতৰ লিষ্টত নাম আহিছে নিকি নাই চাইছিলে নে অ
চাই কিবা চাব পৰা নাই নিকি আপোনাৰ আহি
তাকেই এতিয়া বোলো অ মোৰ আহিছে পলপ চা আহিছে
দিছে
অ দি দিছো এতিয়া অ এই সন্ধিয়া আগতে দি দিব দিছে দিলে যে
উম কোনে ফোন কৰিছিলে মৃদুস্মিতা মেমে
ফোন কৰা নাই এই মেছেজ দিছে যে মেছেজত
গ্ৰুপত অ মোৰ মানে মোবাইলটো চাবই পৰা নাই আজি অ আজি চাবই পৰা নাই তাৰ পিছত সেই ছাৰজনে কৈছে আপুনি গ্ৰুপত নাই জানো
আমাৰ গ্ৰুপত আকৌ ৰিটাৰ্ণকে দিব নোৱাৰে যে
উম আমাৰ গ্ৰুপত একে বহুত গ্ৰুপতো দিছো উম গ্ৰুপতো দি দিছো তাৰ পিছত আকৌ সেয়া চাৰজনক
অ পুৰণা মানুহো মাতিছে তোমালোকৰ হেৰি মাতিছে আমাৰ এই ৰূপা যে অ তাক মাতিছে নহয় টা ভাল কৰিছিল তাই ফোন কৰিছিলে তাই মই বোলো দে যা যদি যাওঁ আহ দুইজনীয়ে বোলো আৰু যদি যোৱাটো হয় ফোন কৰিবি বোলো আউ দেচোন বাৰু চাও তিনিদিন আছে। দিন আৰু দুদিন আছে নহয় আৰু দুদিন আছেই নহয় বুলি কৈছে আউ
উম দে মোক কলে কৈছে বাইদেউ সেই আপুনি সেই গ্ৰুপ গ্ৰুপত নাই নে কৈছে মনত আছে মই ছাৰ বুলি ক'লো যে মনত আছে মই বোলো আছে ছাৰ কৈছে হেৰি কি কয় নাম আহিছে নহয় তোমাৰ লিষ্টৰ নামটো দিছে চাইচানে বুলি কৈছে মই বোলো ছাৰ মই গমেই পোৱা নাই, কৈছে পঁচিশ তাৰিখলে যাব লাগিব। সকলোৱে বেংকৰ হেৰি ডিটেইলচ দিলে, ই তুমি দিয়াচোন বুলি কলে মই বোলো কোনটো গ্ৰুপ কৈছে লাহৰি ঘাট সেইটোতো মোৰ আগৰ পৰা আছেই। তাৰ পিছতে চাইছো আহি পেলাই বা ইমান সোপা মেছেজ, মানে মোবাইলটো আজি দিনত চাবই পৰা নাই, শুৱাই কোৱাই লৈ কাম বন ইটো-সিটো কৰোতে অ মোৰ নামো দি দিছে মই যে দিছিলো আপুনি যে কৈছিলে নাযাই পেলাই দাদা যে কৈছিলে কিয় কাটি দিলে বো মই দুবাৰ দিছিলো যে
অ
সেই গ্ৰুপত যে প্ৰথমতে আকৌ ভাবিব এই এজনী একো লগতে জড়িত নাথাকে হয়নে সেইটো কাৰণে সি মানে হেইবিলাক তাক হেৰিয়ে নাথাকে সেই বুলি কোৱাতে মই-মই নিজে ভাবিছো আও পাম দি মই বোলো ৰ' মই দিওঁয়ে মেছেজটো চাই পেলাই নামটো দিলো দি পেলাই এবাৰ আকৌ কাটি দিলো তাৰপিছ আকৌ মই বোলো ৰ অলপ সময় দিওঁৱে বোলো দি পেলাই আক দি দিলো তেতিয়া আপোনালোকে চাইছে তাৰ পিছতহে আকৌ মই কাটি দি দিলো এ ছাৰে কৈছে পঁচিছ তাৰিখলৈ যাবলৈ তেতিয়া বহু যে চাত হে নগ'লে নহ'বনে, কৈছে কিয়নো বাইদউ? মই বোলো ছাৰ মই ছয় সাত আঠমহীয়া মানে বেবী আছে যে বেবীলৈ মই যাব নোৱাৰিম কৈছে সেই সেইটো বাদ দিয়া, তথাপি বেংকৰ পাৰ্চেল টো পোৱা গতিকে সেইটো একাউণ্ট খনকে দি দিয়া, দিয়া বুলি ক'লে হাঁহিছো। ধন্যবাদ দিয়ক ছাৰ, হলো অ'। পাইছে হেই যাব নোৱাৰিলো নাই দিয়া হে তথাপি এইটোকে লোৱাচোন বাৰু একাউণ্টৰ ডিটেইলছটো দি দিয়া বুলি ক'লে তেতিয়াই বেচা ফোন কৰিল দুবাৰ তিনিবাৰ ফোন কৰিলো হা
ট্ৰেইনিঙৰ পইচা দিব বোলে।
হয় নেকি।
ট্ৰেইনিং কৰা, উম।
ট্ৰেইনিং কোৱা এই এতিয়াই ট্ৰেইনিং কোৱা।
এইটো সেইদিনাখন পঁচিশ তাৰিখে এইটো ট্ৰেইনিংহে এইটো। পঁচিছ তাৰিখলৈতো ট্ৰেইনিংহে এটা। ট্ৰেইনিংৰ পইচাটো মানে একাউণ্টত দি দিব।
উম।
কিমান দিয়ে আৰু হা।
মিটিং নহয় মানে।
হেই ট্ৰেইনিং, ট্ৰেইনিং অ', উম।
অ', হেই ট্ৰেনিং আৰু কি, কি হেৰি কৰিব লাগিব মই মানে কৰি ছাৰ হেয় কৈছে তোমাৰ নামটো মই দিছোঁ নহয় বুলি পেলাই, মই বোলো ছা
উম।
এতিয়া মোৰ বেবীও আছে যাব নোৱাৰি মোক কৈছে এই হেৰি নোযোৱাতো সেইটো বাদ দিয়া। একাউণ্টৰ ডিটেইলটো
হুম।
এ তথাপি কিবা এটাতো বুলিবলৈ কৈছে আৰু হাঁহি পেলাই। মই ধন্যবাদ দিয়া তাৰপিছত লিখি আছোঁ আকৌ আকৌ ফোন কৰিছে বাইদেউ আপুনি নাই লওঁক চোন বুলি পেলাই ছাৰ বোলে মই লিখি আৰু ৰ'ব দি আছোঁ তাৰপিছত ফটো মাৰি দি দিয়া নাই মানে
অ', তাৰমানে এইটো লিষ্টত যাৰ, যাৰ ইেইবিলাক হেৰিটোৱে কাৰণটো ডিটেইলচ দিবই লাগে
উম। নহয় হেৰিখনো দিছে নহয় লিষ্টখন, যাৰ, যাৰ নাম আছে হা, হা
অ'।
অ', যাৰ, যাৰ মানে নাম আছে।
উম।
সেইখিনি দিব দিছে চাগৈ ন। লিষ্ট খনত আৰু, উম। তাৰ পিছত মই চাব দিছোঁ মো বোলো লিষ্টত চোৱাচোন মোৰ নাম কিমান আছে এ এশ বাষষ্ঠিত আছে বুলি কৈছে আও।
অ', অ', তোমালোকৰ সেইটো বেলেগ গ্ৰুপটো বেলেগ যে। তোমালোক গ্ৰুপতটো বেলেগ নেকি? তোমালোকৰ গ্ৰুপটো বেলেগ।
অ', দুখন বোলে, দুখন।
অ'।
আপোনাৰ কিমান নম্বৰত আছে?
তোমালোকৰ লাহৰি ঘাতত
অ', মোৰ লাহৰি ঘাটত দি দিছে আকৌ। উম, মো আমাক অ', হেৰি কৰোতে লাহৰি ঘাটে আছিল যে, তাৰ পিছত এতিয়াহে মৰিগাও। তেতিয়া লাহৰি ঘাটে দি দিছিলে।
অ'।
এতিয়া মোৰ এইটো সেই লাহৰি ঘাটৰ পৰাই।
অ'।
মৰিগাঁৱৰ সেইটোত নাই। মৰিগাঁও খিনি গোটেইখিনি মিদুস্মিতা মেমে চাই। লাহৰি ঘাটৰ খিনি এই ছাৰজনৰ নামটোৱে পাহৰিছোঁ মই।
অ'।
হেৰি আৰু কাৰ, কাৰ আহিছে নু, বৰ্ণালী দিছে নে?
বৰ্ণালী তাকে মই ফোন কৰি গালি দিলে হে নাম দিব দিলি বো দি পেলাই মোৰ অ কলে সজালি নে বুলি। মই গৈছোঁ নাম দিছিলোহে বুলি কৈছে। নাই এইটো বাছনি কৰি চিলেকশচন কৰি দিছে তাৰমানে। নাম দিয়াৰ পৰা আকৌ চিলেকচন কৰি দিছে তাত।
উম।
মেছেজটো লিখি দিছে নহয়, নিৰ্বাচিত বুলি পেলাই।
উম।
পোৱা নাই জানো, এনেকে মেছেজটো?
মেছেজটো মই সম্পূৰ্ণ ভালকে চোৱাই নাই, আধাহে চালো। তাৰ পিছতে হে দেখিছো একেবাৰে হেৰি পয়ত্ৰিছতা নে কিমান, অ'। পয়ত্রিছ না কিমান মেছেজ আহি আছে গ্ৰুপত। মানে মই সেয়া তাকে কেইটামান
উম, এ ইমান সোপা আহিছে যে তাৰপিছত মই উম, এই ইমান খোপা গোটেই চোৱাৰ লগে লগে ইমান সোপা, এতিয়াও চল্লিশটা মানে হ'ল নেকি চাগৈ আহিয়ে আছে মানে মেছেজ। তাৰপিছত আহিছে যে
সুধি থাকিব ইটোৱে সুধিব, সিটোৱে সুধিব।
অ', মই মানে বিশেষকে একাউন্ট নাম্বাৰ আৰু আই এফ চি কত তো শুদ্ধ হৈছে নে নাই লিখি দিলো জল্দা জল্দি, দি পেলাই আকৌ মানে সেই মিলাই চাই আছিলে আপুনি ফোন কৰিলে মোলে।
অ'।
বাকী হেৰি পাইছ নামটো এই পুতুল ডেকা?
হম?
হেৰি নেকি অভিজ্ঞানৰ দেউতাক নেকি পুতুল ডেকা। অভিজ্ঞান- অভিজ্ঞানৰ দেউ অ'। পুতুলেটো সেনেকে দিছে, নাম দিছে।
অ'। অভিজ্ঞানৰ দেউতাক নহয়। এই অভিমান অভিমানৰ খুৰাক
অ, অ, অভিমানৰ খুৰাক, সেই, পুতুল ডেকাই
খুৰাক উম,
তেনেকে মানে দিছে যে, একাউণ্ট নাম্বাৰ তাৰপাছত মুক্তি নাথ বুলি কয়, আমি সেই আমাৰ গ্ৰুপই আছিলে লাহৰি ঘাটৰ হেৰি একেলগে যোৱা। আপোনাৰ নাম খিনিও পাইছোঁ মানে আৰু সকলোৱে দিলে বোলো দুটা, তিনিটা টা, বাৰটা তেনেকে দি দিলে মোৰ হে, এতিয়া এয়া ন, এটা মোৰতোৰে লাষ্ট আৰু। দুবাৰ, তিনিবাৰ ফোন কৰি খুজিছে আকৌ। ছাৰেও, ভাবিছে চাগে এজনী ইমান বেঙিনে তেতিয়া
লাহৰি ঘাটৰ যদি হেৰি আহিছে নেকি, হেমন্ত ডেকা আহিছে নেকি?
হেমন্ত ডেকা?
উম,
হেমন্ত ডেকা, কোন হেমন্ত ডেকা জানো? হেমন্ত ডেকা ক'ৰ আছিল?
এই, লেলাবৰি, লেলাবৰি
অ, লেলাবৰি গম প, চালেহে গম পাম মেছেজ কেইটা।
অ, অ,
সেই কোনে, কোনে দিছে এতিয়া দিয়ে আছে নহয়, আহিয়ে আছে, মানে মই খোলা নাছিলো যে, যেতিয়া অন কৰি দিয়াৰ লগে, লগে লগালগে ইমান সোপা, আহিছে এতিয়াহে গম পাম আৰু কোনে কোনে দিছে দিয়া নাই? কাৰ, কাৰ, নাম আছে।
উম,
দিয়ে আছ, চাবই সময় পোৱা নাই দু কৈ আছোঁ আৰু এনেও গম পালোঁহেতেন মামা ঘৰলৈ নোহোৱাহেঁতেন। আকৌ তালৈ যাব লগীয়া লৰালৰিকে, খাই কৈ, আকৌ এই পুৰি চব্জি বনালোঁ।
উম, দুপৰীয়া সময়তে আহিছে।
চাবই নাপালোঁ, আৰু মই। সেইটো কাৰণে চাব নাপালোঁ, যে এই আপোনালোকৰ লিষ্টখনত মানুহজনক দিছে আকৌ?
দুশজন।
দুশজন, আমাৰো হ'ব নেকি তেনেকুৱা চাগৈ। অ,
অ, চোৱা নাই গোটেইখিনি।
নাই সেইখন, চামহে এতিয়া। এইখিনি চাই লৈছোঁ, সেই দি দিছে বাৰু লিষ্টখন দিছে কিন্তু মই হে চাব পৰা নাই।
অ, দুশ জন, দুশ জনক চিলেকশ্যন কৰা হৈছে, বুলি কৈছিলে। এই, গোটেই তাৰ মানে গোটেই কেইটাৰ পৰা দুশ জন, দুশ জন, দিব নেকি?
উম, উম, তাৰপিছত মই কৈছোঁ, পিছৰ কৃষ্টিটো যে, ছাৰ- উম, এয়াই সেই যে, আমাৰতো সম্ভব পোৱা নাই, পিছৰ কৃষ্টিটো মানে। তাত সুধিলো ছাৰ আমি পিছৰ কৃষ্টিটো পৰা, কিয়নো বঞ্চিত হ'লো নাপাম নে? তেতিয়া কৈছে, বাইদেউ চিন্তা কৰিব নালাগে দিয়ক, পাব আৰু বুলি ক'লে এই তিনিমাহ যে সময় দিছে। যে, কাম চলি আছে, টেনচন ল'ব নালাগে। নাম্বাৰ আছে আৰু।
অঁ'
এ মোয়ে ভুল হ'ল আচলতে, ছাৰে কৈছিল যে তুমি এইবিলাক ভাওচাৰ খিনি যে- মোক ঘেই অহ- হোৱাটছএপত দি দিবা এনেকে, মই ভাবিছোঁ ফোন কৰি পেলায় জনাব আও, তেতিয়া যদি মই দিলোহেঁতেন।
অঁ'
তাৰ লগতে একেলগে পালো হয়, মোৰ নিজে সেয়া মূৰ্খামিতে আও।
উম'
এ কিনো দুখ দিম আকৌ নিজে কৈছে আৰু বুদ্ধিতো নিজে শিকাইও দি- থৈ গৈছে, কেনেকে-
অঁ'
কৰিব লাগে দিব লাগে। তাকে, তেতিয়া যদি লগত লগত কাগজ খিনি আনিয়ে মই চাৰৰ হোৱাটছএপত দিয়া হেঁতেনো ইমানো বেয়া নাছিল।
সুধিলেও আৰু কিমান আও।
অঁ' নিজৰ দুখ আক ন।
নিজৰ দুখ আক, চাৰে তেতিয়াই কৈছে আনি পেলাই মোক লগত লগত হোৱাটছএপত দি দিবা বুলি। মইহে নিদিলো।
উম'
আকৌ এতিয়া কি বুলি কম?